হেল্ল'।
অহ।
কি কৰি আছা।
এই মাত্ৰ আহিলো ফুৰি অলপ ফুৰিব গৈছিলোঁ।
অ ফুৰিব লাগে।
অ, অ, অ, এই অলপ বজাৰ কৰিলোঁ।
অহ কিহৰ বজাৰ কৰিলা?
এনেই চব্জিৰ বজাৰ। কাপোৰৰ বজাৰ এনেকৈ।
একেলগে দুয়োটা কৰিছা?
হা অহ এই ইয়াত অহ অহ। তাৰমানে একেলগে হয় চব্জিৰ বজাৰো কাপোৰৰ বজাৰো।
অ একেলগে আছে।
অ মানে তেনকুৱা কাপোৰৰ বজাৰ মানে ঘৰত পিন্ধা। অ অ তাৰ চব্জিয়ে বজাৰ কৰি আমাৰ ইয়াতে বজাৰত বহে।
ঠিকে আছে
অলপ বজাৰ কৰিলোঁ অ ঘৰুৱা চব্জিবিলাক ওলাইছে ইমান ধুনীয়া ধুনীয়া। জিকা
অহ।
জিকা কেইদালে তোৰ ভাল লাগে এইবিলাক ঘৰুৱা কেৰেলাটো ধৰ বইল কৰিও ভাল লাগে। পিটিকি কৰি বা এই মছলা সোমাই যি পোৰ বনাই যে। পুৰ খাই পাইছে নে ভাত কেৰেলাৰ?
অ পাইছো।
পাইছে? এই মচলাবিলাক গোটেই মচলাবিলাক লগ কৰি আদা নহৰু এইবি
অ অ অ।
অকমান চাউলৰ গুড়ি, বেচন বা যি দি এইবিলাক গোটেই মছলা মিক্স কৰি কিনে মানে এই ভাত কেৰেলাৰ গুটিবিলাক ওলাই অলপ বইল কৰবা লাগে।
অ।
তাৰ মচলাবিলাক তাৰ ভিতৰত সোমাই কিনে এইটো ভাজিব লাগে। ভাল লাগে বিৰাট ভাল লাগে।
অহ।
পাইছো পাইছো, খাই পাইছো।
অঁ।
পিছে মই এক ঠাইত যাবৰ কাৰণে তোমাক লগ ধৰিম বুলি ভাবিছো।
অঁ, ক'ত যাব?
এই মানে আমাৰ ধৰি লও এই শিৱসাগৰ এইবিলাখনত মন্দিৰ আছে না। শিৱসাগৰৰ ফালে, অ বহুত ধৰণৰ মন্দিৰ আছে না। কিন্তু আমি ভাবিছো কিছু, উম। এ মানে আমি কেইজনী মানে আমি আলোচনা কৰি তামানে অকলে যাব নোৱাৰোঁ দিয়াচোন দূৰ আছে না, অ অ। লগ লাগি আমি তাৰ মানে শিৱসাগৰৰ ফালে অলপ ফুৰি আহিলো হয় মানে বনভোজ খোৱাৰ নিচিনাও হ'ল হয়, ফুৰাৰ দৰেও হ'ল হয়। হ'লে অকলে গ'লে বেলেগ কথা একেলগে গ'লে বনভোজ খোৱাৰ নিচিনাই হয়। বোলো অলপ আমি সেনেকে অ সেনেকে অলপ ফুৰি আহিলো হয়। পিছে তোমাৰ মন বা কি আছে নে নাই।
অ' যাবতো ইচ্ছা যায়ে।
অ' সেনেকুৱা
এতিয়া গৰম বন্ধত ধৰ গৰম বন্ধতো উম চবে বিচাৰে দেচোন ল'ৰা ছোৱালী বাচ্ছা বিলাকে কৰিবৰ কাৰণে তেনেকুৱা অলপমান দূৰত থাকি গলে অলপ ভাল লাগে সেইবিলাকতো পাহৰুৱাত ঠাই নহয় এতিয়া তাৰ মানে যিটো মানে অৱস্থা হৈছে। যে পাহাৰুৱা থাইবিলাকত যাব ভয় লগা হৈছে।
অহ।
মানে হঠাতে বানপানী আহে। হঠাতে ভূমিস্খলন হয় ভূমিকম্প হয়। সেইবিলাকৰ কাৰণে ধৰ এইবিলাকৰ জাঠাইৰ পৰা অলপ দূৰত থকাই ভাল। মানে সাৱধানতা থাকিব লাগে আৰু এই সেইবিলাক শিৱসাগৰ শিৱসাগৰ এইবিলাক এই যোৰহাট এইবিলাক যাব পাৰি তেজপুৰ এইবিলাকত যাব পাৰি সমান ঠাই না।
অহ আৰু চাহ বাগিচাও আছে না। এইবিলাখন চাবৰ কাৰণেও ভাল। তাতে শিৱসাগৰত শিৱদৌল আছে জয়দৌল আছে জয়সাগৰ মানে এই জয়পুখুৰী এইবিলাখন বহুত ধৰণৰ আছে ৰংঘৰ, কাৰেংঘৰ তলাতল ঘৰ এইবিলাখন আছে তাৰোপৰি
অহ এইবিলাক যাব লাগে আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে।
অহ।
সমখন ঘূৰিলেই আমাৰ শেষ নহয়।
আৰু ইফালে অলপমান গ'লে তেল শোধনাবাৰ গাৰ বাৰ আছে আগত শিৱসাগৰ কৰাৰ আগত। এ মানে উম মই জোগাটোকুৰা নাম ধৰিলেও মনত নাই। এ মানে তাৰ আশে পাশে তেলসোধনাগৰ বিলাখানো আছে না। ডিগবৈ আছে। এবিলাহন আছে বহু ধৰণৰ আহ অগ্নিনাভ, অগ্নিনাভ অগ্নিনাভ মন্দিৰ আছিলে অহ বিখ্যাত দুই বস্ত
অহ তাৰ মানে মনৰ কামনা পূৰণ কৰি মোৰে আৰু মানে শুনি পাওঁ আৰু মানুহৰ মুখে মুখে। প্ৰচাৰিত হৈ আছে আৰু আমিও যাব মন কৰি আছো। কিন্তু ভগৱানে নিব লাগিব।
অহ এ সেইটোৰ কাৰণতে মই বোলো এবাৰ আলোচনা কৰি চাম তোমালোকৰ লগত। গলে একেলগে গলে ভাল লাগিব।
ভাল লাগিব আৰু মানুহ হলে ভাল এতিয়া আৰু এইবিলাক ঠাইত অক
অহ নোৱাৰি নোৱাৰি নোৱাৰি সেইকাৰণে মই বোলো আগত তে ময়ে এডভাৰ্টাইজমেণ্টটো ময়ে আগত তে দিওঁ কোনে কোনে যায় লগত। আলোচনা একেদিনাই যোৱা নহয় ন আলোচনা কৰিব লাগিব আলোচনা কৰি লোৱাৰ পিছত হে যাব পাৰি সেইটোৰ কাৰণে সকলোৰো ঘৰত সুবিধা অসুবিধা হয় না এইগিলাখান অ, সেইগিলাখনৰ কাৰণে
এতিয়া বাছতো যাব পাৰিল ট্ৰেইনতো যাব পাৰিল।
অহ বাছত ৰাতি নাইত চুপাৰত গলে তাৰমানে আমি সোনকালে পাম কিন্তু ট্ৰেইনত গ'লে অলপ দীঘলীয়া যাত্ৰা হব মানে কেনেক অ' অলপ ট্ৰেইনখন অলপ লেট হয়। আৰু বাছত অহ বাছত গ'লে অলপ মানে সোনকাল হয় সেইটোয়ে কথা নহলে জেগাত আমি পামেই। সেইটোৱে আৰু ট্ৰেইনৰ থাকিব লাগিব এদিনত আৰু অলপ সেইবিলাখন একেলগে‌ এক ঠাই চাওঁতে এবাৰে এক ঠাই চাওঁতে তাৰ মানে সময়টো গুচি যাব সেনেকা বহুতো চাব লগীয়া ঠাই আছে। জেৰেঙা পথাৰ আছে। জয়মতী যে শাস্তি দিছিল সেই গছডালো চাবৰ ইচ্ছা আছে জেৰেঙা পথাৰ, সেইখনো চাব ইচ্ছা
গ'লে চব চাবই লাগে আৰু ইমান দূৰত যোৱা যায় আৰু পইচা ভৰি কিনে।
সেই কাৰণে, সেই কাৰণে, তাৰ মানে পানী এদিন আমি থাকি। থাকিব লাগিব, এদিন থকাৰ পিছত আমি খোৱাত কটি চোৱাতোৱে বেছি। মানে খাম কম, চাম বেছি, সেনেকুৱা আৰু। এইবিলাক চাবৰ ইচ্ছা। যাই আছে মনে কৈ আছে কেতিয়া যাওঁ কেতিয়া যাওঁ কেতিয়া যাওঁ সেইটো বিচাৰি আছে মনটো।
অ ঠিক আছেটো মানে আলোচনা কৰিলে হল আৰু কোনে কোনে যায়। আহ আ আহ কোনে কেনেকৈ যায় সুবিধা। সুবিধা হয়, সেইটো যামালা আৰু এটা কথা বেছি মানুহ হ'লে এ তাৰ পিছত গ'লে মানে সুবিধাাবিলাক আৰু চাব লাগে।
বেছি মানুহ নালাগে। এনে পাঁচ, ছয়জন মান। হ'লে হৈ যাব। বেছি ন বেছি নালাগে। এই আমাৰ ঘৰৰ। ফেমেলি ধৰি লোৱা এক এক ঘৰৰ ফেমেলি তাৰ মানে তিনি, চাৰিজন মান থাকে। দুখন পৰিয়াল লগ লাগিলে হৈ যাব সেইটোয়ে কথা গাড়ী এখন এ ৰিজাৰ্ভ কৰিলোঁ, যিমান খিনি ভাড়া লয়, অলপ ভাড়া বেছি ল'ব সেনেকে।
অ' ইমান দূৰত গাড়ী ৰিজাৰ্ভ কৰি যাব নেকি?
তাৰ মানে আলোচনাহে হ'ব আমি ভাড়াটো এ ক'ত কিমান যায়, আমি তাৰ আলোচনাৰ মাধ্যমেৰে দিয়ে যোৱা অ'ক দেই এনে ওপৰেদি দি আমি কৈ থাকিলে নহ'ব, এতিয়া ট্ৰেইনতে বেছি পইচা। না বাছতে বেছি পইচা, ভাড়াটোৰ কথা কৈছো। অ' সেইটো সেইটো আৰু।
চাব লাগাটো, এ তেনেকৈ চাব লগা বহুত থাকে।
বহুত আছে, বহুত আছে, তেজপুৰতো অ' তেজপুৰ তো, হেৰি আছে। উম, কলিয়া ভমৰা দলংখন আছে। আছে। আহ তাৰোপৰি পগলা ফতক খন আছে। আৰু তাৰপিছত আৰু কিবা মা ভৈৰৱী মন্দিৰ আছে, এনেকে তাতেও আছে।
টিলিঙা মন্দিৰ ক'ত আছে? তিনচু
তিনিচুকীয়াত আছে, নহয় তিনি তিনিচুকীয়াত আছে টিলিঙা মন্দিৰ অ' তিনিচুকীয়া। ইয়াত আছে টিলিঙা মন্দিৰ।
মোৰটো আৰু চাব মন যায় মাজুলী।
অ' মাজুলী অ' অ' মাজুলী দ্বীপ।
এইবিলাক সত্ৰ নগৰী মাজুলী এইবিলাক চাব ইচ্ছা যায়। ইয়াৰ আমাৰ ইয়াৰ গৈছিল। আহ মোক কৈছিল, কিন্তু মোৰ যোৱা নহ'ল। আমাৰ ইয়াৰ পৰা গৈছিল বাছ এখন। আমাৰ ইয়াৰে মানুহ গৈছিল, তিনচু কীয়া, মাজুলী।
উম।
অ' মই যাব নোৱাৰিলো। কিবা অসুবিধা আছ এনেকৈ গ'লে ভাল। মায়ে লগৰ লগত গ'লে বহুত ঠাই চাব পাৰি আৰু। ইয়াৰ পৰা নাইট চোপাৰ লৈ গৈছিল। এনেকে ওলালে ভাল আৰু এইবিলাক এনেকৈ ওলাব লাগে
অঁ অ অ অ
যাব মনো ন কৰা নাযায় যে কোনোবাই গলে এনে গলে যাবলৈ ইচ্ছা যায় তেতিয়া অলপমান কম ৰেহাইতটো মানে পইচাৰ হেৰিটো কম হয়
কম কম হয় লগ লাগি গলে আহ পিছে এইয়াই আৰু আমি সোধা সুধি কৰিম আৰু এতিয়া আজি আজি নকৰো আজি মাত আমি জনালোয়ে কালিলৈ আলোচনা কৰি চাম আৰু কাৰণ গৰমৰ বন্ধ দিওঁ দিওঁ হৈ আছে না গৰমৰ বন্ধ
অ অ অ অ
গৰমৰ বন্ধ বোলে এইবাৰ সাত তাৰিখৰ পৰা দিব জুলাইৰ সাত তাৰিখ পৰা গতিকে মাত্ৰ বা বাটচা বিলাকখানে বেছি বন্ধ নাপায় চৌববিশ দিন মান পাব নাপায় গতিকে আমি সেইকাৰণে না কৰিলো যান বাচ্ছা এটাই ও চাব পাৰে মানে সময় খিনি সিহঁত ক দিব লাগিব সিহঁতে গৰমৰ বন্ধত ফুইলি অলপ ভাল পাব
ভাল পাব সেইটোৱেই টো আৰু ল'ৰা ছোৱালী বিলাকক এইবিলাক ঠাই দেখাব লাগে
অ অলপ জানিব সিহঁতো অ সেই যদি আমি যদি মাক বাপেক বিলাকখানহে নেদেখা সিহঁতে কেনেকে দেখিব বা সিহতে কেনেকে কথাবিলাকখন শুনি দিব আগৰ আগৰ এইবিলাক ৰীতি ৰিবাজৰ কথা আমি যদি নজনাং হিহঁতেতো একোৱে নাই আজিৰ যুগৰ কথাাশহে জানিব সিহতে আগ ৰ যিবিলাকহান কথা সেইবিলাহান কথাৰ বিষয়ে আমি যদি নকওঁ সিহঁতে কেনেকে জানিব অ এতিয়া ই কব এ আমাক তোমালোক আমাক কোৱা নাই আমি কেনেকে জানিম আমাকে আৰু উল্টা সেনেকে কব সেইকাৰণে ল'ৰা ছোৱালী সেইবিলাকো গৰমৰ বন্ধৰ এটা আভাস ল আমি এনেকে জাগাও দেখুওা হল সিহঁত চিনাকি অ কৰিদিলো